অ শুনিছা? অ শুনিছানে? হয় নেটৱৰ্কৰ কাৰণে হৈছে দিয়া।
শুনিছো, শুনিছে আপুনি? হয়। কি কৰিছে? আছো দিয়ক ভাত পানী খাই এনেই অলপ বাহিৰতে বহিছো।
অ, আজি ইমান গৰম।
কি কৰিবা গৰমটো বহুত দিছে আজি। হয়।
উম।
হয়, ভাত কিহৰে খালে? ভাত খা ভাল অ কি খালানে এখনিমাৰ ব আমাৰ মানে দুপৰীয়া হেৰি নতুন চাউলৰ ভাত খোৱা পাতিছিলো শুনিছে? হেল্ল' অ তাকে মানে অলপ আৰু দালি অ দালি এনে আৰু মাছ বনোৱা মাছ মাছ আছিলে, সেয়া দি খালোঁ দিয়ক।
অ আমাৰ বনাই আছে। আহ
হয় ভাতকেইটা আৰু বনাবলগীয়া হ'ল আৰু কিবা ভাজি দালি থাকিলে। তেনেকে খালো আৰু অ হয় হয় দুপৰীয়া অকণ কষ্ট হ'লে যে
অ
অ বাৰ গধূলি সময় অকণমানই ৰেষ্ট পালো আৰু
উম এই মাইকী মানুহ এয়াই
হয় দিয়ক সদায় দিন আৰু বনাব ই লাগিব নি লোকে খোৱাটো বেলেগে নিজে খাবলৈ হ'লেও বনাব লাগিবই একেই কথা হয় হয় নিজে খাবলৈ বনাওঁতে আৰু বেলেগৰ কাৰণে বনাওঁতে একো সত
সেইটো সেইটো কষ্ট যেন নালাগাই হল বনাওতে বনাওতে অভ্যাস।
অভ্যয়াসে হ'ল ভাত কেইটা নবনালে আৰু কিবা বেয়াহে লাগি থাকে দেখোন।
অ বেয়াহে লাগি থাকে আৰু নহয় সন্ধিয়া সময় হোৱাৰ লগে লগে কি বনাম সেইটো আগ
নকব আৰু আপুনি সেই কথাটো একে মুখা একে মুখ আগত মানে আহিয়ে থাকে আৰু কি বনাম বা গধূলিলে কি খাব বা মানুহজনে তেনেকুৱা হয় মানুহজনক আকৌ সোধো হয় কোনোবা দিনা বাাৰু মানুহজনে মাছ মাংস আনিলে বাৰু আজি কিহৰ লগত বনাম বোলে অমুকৰ লগত বনোৱা বুলি ক'লেতো ভাল পাওঁ বোলে যি বনোৱা বনোৱা বুলি। ক'লে মানে অকণমান খং উঠে নহয় সিহঁতৰ ইচ্ছাতে বনাবও মন যায় ন বস্তু। বস্তুটো আনি দিয়ে এ সিহঁতৰ ইচ্ছাত বনালে ভাল লাগে হয় বা যদি বোলে। এইটো বনাওঁ বুলি এইটোহে বনালি এনেকে বুলি ভাত খোৱাৰ সময়তে কৈ দিয়ে নহয়। বা মতা মানুহবিলাকতো বহুত বেলেগতো মাইকী বোলে মানুহজনী ইমান। কষ্ট কৰি বনাইছে তো সেই নাভাবে বোলে অকনমান বোলে আপুনি আপোনালোকৰ হয় নহয় নাজানো। অকনমান যে হেৰি নিমখ অকন বোলে অকনমান চোকা হলে আউ। হল আৰু ইমান চোকাকৈ বনালি। ভাল নেভাবোবে মানে দেই সদায় দিনে হয় সদায় বোলে সদায় ভালকে বনাইছে আজি কিবা এটা কাৰণত হল আ সেই কথাটো নাহেই মানে। মুখৰ সিহঁতৰ কে ডাইৰেক্ট ক'ব কি বনালি আজি। কিয় নিমখ চোকা হ'লে ইমান।
হয় দিয়া চবৰে সমস্যা দিয়া।
অ দিয়া।
আৰু আমিতো আমিতো ৰান্ধনী বিলাকে ভাল বনাবই বিচাৰো। সদায় আৰু সদায় একেটা নহয় নহয় সদায় আচলতে কি জানা এটা পাগতো নাথাকে তুমি আজি আজি আজি চব্জিটো বনাবাচোন।
হয় হয় আজি বোলে খাই ভাল পালো কাইলে আকৌ বনাবলে।
অ সেইটো সেইটো কেতিয়াও নুঠে আউ সেইটো কেতিয়াও নুঠে এ আজি আজি কালি নিচিনা। নিচিনা নহল এনেকেই হ'ব। আমাৰও কেতিয়াবা মাছ। মাংস আনিলে অ আজি আজি মাংসকন ধুনীয়া হৈছে আউ আৰু কেইদিনমানৰ পিছতে সিদিনাখনৰ নিচিনা।
শেষ নহল সেইটোৱে কথা আৰু দিয়া কেতিয়াও বোলে বুজি নাপায় দে সদায় দিনে একেই নহয় হয়নে। গৰম বন্ধত মানে অ গৰম বন্ধত মানে কিনো আৰু। হেৰি মোৰটো গৰম বন্ধই নাই।
নাই তথাপিও এনে ফুৰিবলৈ হলেতো আউ।
অ হয় ফুৰা চকাটো এটা। এই চোৱেনে যাও ন আলহী খাবলে দূৰ জেগাত নেযাওঁ বাও। গাড়ী মতে উঠিব নোৱাৰো যে মই সেইবাবে বা নাযাও এ এইদৰে। মাথা ঘূৰাই বমি হয় মো। হয় সেইবাবে বা মই। দূৰ জেগা এনেকে নাযাওৱে নাযাও কত সাহত দি ৰখিবা। মাথা ঘূৰিণিটোৱে খাই দিছে গাড়ীত উঠাৰ লগে লগে আপোনাৰ একেবাৰে মুডটো অফেই হৈ যায় দেখোন। হম্।
অ আৰু তেনেকে হৈ থাকিলে কি জানানে। ক'বলৈ যোৱা ভাল নালাগে মানে দুৰ্বল হৈ যোৱা যায়।
নকব আৰু এবাৰ গৈছিলো হেৰিয়া। শিৱসাগৰ গৈছিলোঁ শিৱ শিৱসাগৰতে থাকে ন ৰংঘৰ।
উম উম উম।
অ তাতে গৈছিলো একেবাৰে হেৰি মানে মই নেযাও। যুঁ যবছদিকে লৈ গল আমাৰ বৌ আৰু দাদা তাৰ পাকে মানে হেৰিটামান বজাত গৈছোঁ। তিনটা ৰাতি ধৰ তিনিটামান বজাত গৈছোঁ আউ। কিবা সময়ত তিনটামান বজাত এনেকৈ গৈছো আউ। তথাপিওতো একে পোহৰ হৈ গৈছে মই মানে নগাঁও নেপালোৱেই কৈছো নহয়। আপোনাক মানে পুৰা বমি কৰি গৈছোঁ মানে মই তালে। গৈ পোৱালে মানে আধা মৰা যেনে হৈ গ'লোঁ।
খাই নোলোৱা নি।
ই মোক খালেও খালেও মোক কামেই নিদিয়ে দিয়ক। খালিও কাম দি মই মানে এনেকুৱাই বমি কৰিছোঁ। তাৰ পোৱালে মই যেন ময়ে গ'লোঁ এনেকুৱা লাগি গৈছে মোক। মোৰ কাৰণে ৰ ৰৈ ৰৈ যাওঁতে যাওঁতে ৰৈছে ত। মানে ৰওঁতে ৰওঁতে একে বহুত দেৰিকৈ গৈ পাইছেগৈ আৰু।
উম।
হেৰি তাত মানে গৈ পাওঁতে ভাটি পেলাই হৈ গৈছে ইমান ৰাতিপুৱা তিনিটা বজাত যোৱা মানুহ পাবগৈ লাগিছিলে কি। বাৰটা মান বজাত চাগে ন হয়। মোৰ কাৰণে মানে ৰৈ দিয়ে একদম গাড়ীখনো লেতেৰা হৈ যায়। আকৌ দাদা এনেকুৱা ধ কিছুমান জেগা। যিলাক পানী দুনি পায় ন সেইবিলাকৰ পৰা পানী লৈ আকৌ গাড়ীখন চাফা কৰি দিয়ে। ম ড্ৰাইভাৰজনে বেয়া পায় নহয়। তকে উপায় নাই আৰু আকৌ গাড়ীখন চাফা কৰি দিয়ে। তেনেকে মানে গৈ যাওঁতে যাওঁতে একে ভাটি পেলা লাগি গৈছে।
আকৌ হেৰি ওচৰৰ মানুহ জনো অ হেৰি।
হয় দিয়া আমাৰ আমাৰ বা অ উপায় নাই আৰু একেবাৰে হেৰি। আমাৰ বৌৱে গছে আৰু যেনে তেনে তাৰাপা বৌ ছোৱালীজনী গছে। এনেকে ব ছোৱালীজনী সৰু হৈ আছে যদিও তাই মানে মনত আছে পিছত আহি কৈছে বা বোলে। এনেকে এনেকে বমি কৰিৈছে বুলি কৈছে হাঁহি গোটেই মানুহ। তাপা আ মানে। ঘৰলৈ আহোতে মানে হেৰি হ'ল ৰাতি আহিছো ন ৰাতি আহোতে মানে একো নাই বস্তু। বসু বিলাক দেখা নোপাও গছ গছ গছ গছন বিলাক যে এনেকে জ জপ পাৰ হয় যায় তেতিয়া দেখিলে ম বাৰু বেছি ঘোৰাই যায় মানে তাৰ ৰাতি আহোতে ধুনীয়াকে শুই আহিলো। এ ঘৰ পোৱালে কবই নোৱাৰো মানে টোপনিতা তাৰ পৰা আহি একে নমাই। দিছে মই খোজটো দিছোঁ মানে মাটিত গছে মদ খোৱা মানুহতকে বেয়া মানে। খোজটো মোৰ তেতিয়া।
খুব মাথা ঘূৰাই এনেকৈ বমি কৰি উঠাৰ পিছত।
মই মানে কেনেকে যে ভিতৰলে গইচো নাজানো বিছনাখনকে শুইছো গৈ বিছনাখন। খনকৈ ক'ৰব ফালেসে মুখ কৰি থৰা নিচিনা পাইছোঁ নহয় তাৰপৰা মানে। গাড়ীত মানে আহি একে থ আহি থকা নিচিনাই মানে। গাড়ী বিচনাখনে চলি থকা যেন লাগি থাকে মোক।
আহ অ।
কেনেকৈ গৈছোঁ নহয় বহুত কষ্টকে মানে। গইছো আৰু সেইদিনা তে তে সেইদিনাখনৰ পৰা কাণত ধৰিছোঁ মই বোলো ক'তয়ে নাযাও দুই জেগা মই নগাও খন আৰু মৰিগাও খন, নগাঁও বাহিৰে আৰু ক'তয়ে নাযাও দু জেগা বোল মই সেইখন মানে আজিকালি মানে নগাও মৰিগাঁও যাবলৈ সুবিধা আছে কিয় এই তুম ডুমবিলাক ধ যে এতিয়া অ আৰু এখন যে এনেকুৱা যে অতৰ নিচিনা ওলাইছে সেই সেইখনত যাওঁ অ সেইকেইখনত যাবলে পাৰো আৰু তাৰমানে বাকী বিলাকত না যাওঁ মিউজিকত নাওঁ টেবেলা এনেকে নাযাওঁ মানে ধ হেৰিতে পাইপহতো যাব নোৱাৰো এয়া তাৰাপা হেৰি টেম্পু কেইখন হলে ধৰ যাওঁ আৰু টেম্পু কেইখন মাজৰ চিটত বহি পেলাই এনেকে যাব পাৰো। এ মই একে মাথা ঘৰণিটোৰ পৰা ক'তোৱে যাব নোৱাৰো দিয়ক হয়। আমাৰ দাদাবোৰহঁতে ইমান জেগা চাবলৈ যায় মই চাবলৈ নাপাওঁ আৰু এতিয়া,
অ এতিয়ো যাব লাগে ন এতিয়া এতিয়া এইখিনি সময়তে ফুৰি কৰি নললে আৰু
এই অলপত আমাৰ ই এতিয়া হয় এ এতিয়া ঘৰত আৰু ই ওচৰ হেৰি মানুহ বিলাক গৈছিল নহয় এই জুবিন ক্ষেত্ৰ চাবলে তাৰাপা চবেই লগ ধৰিছে কিয়নো নাযাও কিয়নো নাযাওঁ কিছুমানে কৈছে পইচা হয় প ইমানো চিকটি নে, নাই পইচা খৰচ কৰিবলৈ টান পাইছো নহয়ও বোলো মই এতিয়া গৈ পেলাই ইমান মানুহৰ মাজত গৈ পেলাই যদি বমি কৰি ইমান অশান্তিত থাক কৌ চবেই ইচ ইচ আচ আছ কৰিব দিয়কচোন বাৰ হয়নে তাৰপৰা বোলো মই হেৰি নাযাওঁ দিয়ক বোলে আপোনালোকে যাওক মই বোলো নোৱাৰোৱেই যাবলৈ ইয়াৰ পৰাই সেৱা কৰিছোঁ আ তেনেকে বুলি কৈছো আ মই নগলোোৱা তাৰপা যাবলে মন যায় কিয়নো যাব মন নাযায় ম ইমান মানুহ গৈ আছে
আৰু বিশেষকে জুবিন ক্ষেত্ৰ বুলি কলে
ইমান যাব, লে মন যায় কিন্তু এতিয়া গলি মানে আমাৰ খুৰা এল আছে তাতে আমাৰ মানে পহু বোৱা হেৰি ভাইেকেইজছে তাতে খোৱা খৰিহতে মাতি থাকে
তুমি ট্ৰেইনতহে জাৰ্ণি কৰিব লাগিব।
হয় আমাৰ মানে খুৰাঁহতৰ ঘৰৰ ওচৰতে বোলে যে হেৰি জুবিন ক্ষেত্ৰ তাৰপ সে খুৰা খুুৰি আহিছিলে মাজতে আহোতে কছে যাবি গৈ পেলাই আমাৰ ঘৰ ৰেষ্ট ল'বি এদিন ৰেষ্ট লৈ পেলাই পিছদিনা গোটেইবিলাক দেখি দেখুৱাম দে বুলি কৈছে গ'লে আৰু তেনেকেহে যাব লাগিব আ তাতে মানে এদিন ৰেষ্ট ল'বগৈ লাগিব ল লৈ পেলাইহে ধৰক জেগাবিলাক চাব পাৰিম। তাৰপৰা চাই মেলি আকৌ পিছদিনা আহিব পাৰিম আৰু তেতিয়া বমি কৰা হ'লেও তেতিয়া ইমান মানে কষ্ট নাপাওঁ নহ'লে একে লগতে যোৱা লগতে আহা বুলি ক'লে নোৱাৰো আৰু তেনেকে লোকৰো অশান্তি হয় দিয়কচোন বাৰু হয় তেনেকে
উম।
হয়। কি ক'ম আৰু দিয়ক সেই বমি কৰোৱাৰ লগতে মোক কতোৱে নাযাওঁ আৰু ঘৰ বুৰি বুলি ক'লেও বেয়া নহয়।
অঁ,
আপোনাৰ ভালেই চাগে ন
আহ ভালেই
এনেকৈ ধয় আপুনি এইবাৰ ক'ত যাব
এই তাই ল'ৰাটো এইবাৰ বৰদোৱা যাওঁ কৈ আছে
অ হয় দিয়ক বৰদোৱাটো গৈ ইমান ভাল লাগে।
আহ এতিয়া মোবাইলত মই যোৱাই নাই মোবাইলতহে যে চাই আছো
বৰদোৱা মেলাহঁতে বৰদোৱা মেলাহঁতে চালো কিন্তু ইমান ভ হেৰি নহল আৰু মানুহবলাক
অ ন মানে হেৰি নহয় নহয় মানে বেছি ভিৰত যাবলে
হয় এতিয়া এক্সট্ৰাকে গৈ মানে চাবগৈ লাগে
অ চাবগৈ লাগে তাকে এতিয়া ল'ৰাটোৱে কৈছে মা আমিও এই বোলো তাক কৈছো যাম বোলা
হয় দিয়ক দেখুৱাবওঁ লাগে দিয়ক এতিয়া ল'ৰা ছোৱালী বিলাক দেখুৱাবো লাগে লাগে সেইবোৰ জেগা
অঁ দেখুৱাবগে লাগে তো এতিয় নে উম হু
আগতকৈ ধুনীয়া কৰিলে নহয়।
বহুত ধুনীয়া বহুত ধুনীয়া। বৰদোৱা বুলি বৰদোৱা বুলি হেৰিয়ে নাপায়। গমেই নাপায় আগৰ অঁ বহুত ধুনীয়া হয়।
হয় আগতে আমি বৰদোৱা থাকো মেলা আগতে আমি মেলা চাব গ'লে। ডাইৰেক্ট কে দল মন্দিৰ যাওঁ তাৰ পৰাহে আমি প্ৰথম চাওঁ দৌল মন্দিৰ যাওঁ তাত সেৱা কৰিহে আকৌ আহি পেলাই ডাঙৰ নামঘৰটোত সেৱা কৰো হা নে এতিয়া মানুহ বিলাকে চিধা যাব আৰু নতুন নামঘৰ প্ৰকল্প চাবলে হে যায় আউ হ'ব দিয়ক ঠিক আছে
আহ ঠিক আছে দিয়া হ'ব দিয়া।